হেল্ল'।
হয় হয় কওকচোন।
হেল্ল'।
হয় শুনিছেনে?
হয় কওকচোন।
মই আপোনাৰ হেৰিৰ পৰা ক'লোঁ নুমলীগড়ৰ পৰা কৈছিলোঁ। বোকাজানৰ পৰা। অ', মই মানে কাঠৰ কাৰণে আপোনাক ফোন কৰিছিলোঁ।
হয়।
এ আপোনাৰ কাঠৰ কিবা হেৰি আপুনি কাম কৰে নেকি।
হয়, আমাৰ কাঠ কাটে বাৰু দাদাহতে।
অ'। নহয়য় আপোনাৰ নম্বৰটো মোক দাদা এজনে দিলে আপোনাৰ কাঠৰ ব্যৱসায় আছে বুলি শুনিছিলোঁ
হয়।
হয় হয় এনেই আপোনাৰ কাঠৰ কাঠৰ পৰা কি বস্তু বনোৱা হয় আপোনাৰোক তাত?
আমাৰ ইয়াত মানে কাঠটো কাটি কৰি বেলেগত দিয়া হয় বেলেগ দোকানত আমাৰ নিজৰে দোকান মানে বেলেগ দোকানলৈ ট্ৰেন্সফাৰ দিয়া হয় তাত মানে ফাৰ্ণিচাৰবোৰ বনোৱা হয় আৰু।
হয় হয়।
আপোনালোকক কি কাঠ লাগে?
মোক মানে তোমাৰ কাঠত দি বনোৱা মানে বস্তু কেইটামান লাগিছিলে, সেইকাৰণে তোমাক মই সুধিছিলোঁ। কি- কি বস্তু লাগে মই কৈ দিম বাৰু অলপমান তুমি বুজাই দিবা নেকি তোমালোকৰ কি- কি কাঠ মানে কাটা হয় আৰু কি- কি বস্তু বনোৱা হয়।
অ', আমাৰ ইয়াত চব গছে কটা হয় কিন্তু হেৰি অ', ফাৰ্ণিচাৰৰ কাৰণে ধৰক চেগুন কাঠ, গমাৰি কাঠ, দৰ্জা খিৰিকিৰ কাৰণে গমাৰি কাঠ তেনেকুৱা ভাল হয় আৰু।
ভাল হয় ন। অ', অ', সেইটো আকৌ এতিয়া এনেই অ এনে উম্, তুমি কি- কি বস্তু বনাই এবাৰ কৈ দিয়াচোন মোক, জানিব পাৰিম মানে।
অ', চেগুন কাঠেৰে আমাৰ অ', বিচনাখন বনোৱা হয় পালেঙ আৰু অ' আৰু হেৰি ডাইনিংখন বনাব পাৰি, চোফাৰ চিট যি বনাই আপুনি চব বনাব পাৰে, চেগুন কাঠটো ভাল থাকে।
হয়-হয়।
কিন্তু, গমাৰিটো চবতে দিব নোৱাৰি কিছুমান ক্ষেত্ৰত বেয়া হয়। কিন্তু উম, গ
টেবুল টেবুলৰ আকাৰত বনাই ডিজাইনৰ টেবুল চেবুল বনোৱা হয় ন আপোনাৰ ঘৰত।
অ', বনোৱা হয়-বনোৱা হয়।
উম- উম, পিছে আপোনালোকৰ হেৰি কেনেকুৱা এনেই মানে যদি মই আপোনাক সোধোঁ, বিচনা এখন আপোনি বনাবলে এনে কিমানমান টকা আপোনাৰ প্ৰয়োজন হয়?
বিচনাখন বনাবলৈ আশী নব্বৈ হাজাৰে লাগে আজিৰ দিনত।
নহয় মানে ভাল বিচনা এখন বনাম, গঢ়ি তুলিবলে ন।
হয়, কাৰণ চেগুন কাঠৰ দাম আছে এতিয়া।
হয়-হয়। এয়া আপোনাৰ আপোনালোকক এনে বিচনা কেনেকে কেনেুকোৱা বিচাৰে অলপ বুজাই দিয়কচোন মোক।
বিচনা কেনেকুৱা বক্স পালেঙি বনাব পাৰে আপুনি।
চিম্পুলকে আগৰ নিচিনাকেও বনাব পাৰে আগফালে এনেকুৱা বাকচ দি, আপোনালোকে কেনেকুৱা বনাই বা।
অ', মই মানে আপোনাৰ ভাবি আছো এটা নতুন- নতুন মানে ধৰণৰ বনাবলে বিচনাখন। যদি আপুনি সেনেকা- সেনেকা বিচনা এখন যদি মোক-মোক বনাই দিয়ে, তেতিয়া ভাল।
হয়, আমাৰ মিস্ত্ৰীখিনিৰ লগত কথা পাতিব পাৰে আপুনি। দোকানত আহিও পাতিব পাৰে, আমাৰ ঘৰটো বনাব পাৰে।
হয়।
নহ'লে আপোনালোকক যদি ঘৰ আপোনালোকৰ ঘৰত লাগে সেই তেনেকুৱা হ'লে আমি মিস্ত্ৰী পঠিয়াই দিব পাৰিম বাৰু।
অ, কাট-চাট কি আমি দিব লাগিব নে আপোনালোকে লৈ আহিব?
নাই, নাই কাঠ খিনি আমাৰ পৰাই যাব আপোনালোকে খালি ক'ব কেনেকুৱা ডিজাইন লাগে কিমান খিনি কাঠ লাগে। হিচাপ কৰি চাব, তাৰ পিছত সেই কাঠ খিনি আপোনালোক ঘৰত নি ৰং-চং কৰি পেলাই, খুব সুবিধা অনুযায়ী আপোনালোকক বনাই দিব আৰু।
অ', আৰু আপোনালোকৰ যদি হেৰি বনাও মই এনেকা কাঠৰ যদি আপোনালোকৰ কিবা বেলেগ কিবা মূৰ্তি-চূৰ্তি আপোনালোকৰ বনোৱা হয় নেকি।
অ', আমাৰ দোকানত বনোৱা হয় সেইখিনি বাৰু।
অ, যেনেকে আমাৰ, আমাৰ অসমৰ বিখ্যাত এশিঙীয়া গঁড়।
ৰহিঙীয়া গড় হয়, হাতী এনেকুৱা।
হয়, হয় পিছে আপোনালোকৰ আৰু কি কি বনোৱা হয় জীৱ-জন্তু অলপ কওকচোন মোক।
আমাৰ হাতী, গঁড় এনেকে এইখিনি গোটেইখিনি বনাব পাৰি মানে। মানে যোনে যেনেকে বিচাৰে, কিন্তু হেৰি সেইটো কাৰণে কঠালৰ কাঠ লাগে।
কঁঠালৰ কাঠ ন।
অ' আকৌ কিছুমানে কঁঠালৰ কাঠটো ঢোলৰ কাৰণে বিচাৰে।
হয়-হয়।
ঢোল অ, ঢোল বনোৱাৰ কাৰণে ধৰ কঁঠালৰ কাঠটো বহুত ভাল হয়।
হয়-হয়।
আমাৰ নিজৰ নৱনাই কিন্তু বেলেগ মানুহে নিব বিচাৰে আমাৰ পৰা আৰু।
অ, অ, আপোনালোকে মানে কথা পাতি দিয়ে আও।
হয়।
ঠিকে আছে তেতিয়াহলে বাও। কিন্তু আপোনালোকৰ হেৰি এনেকুৱা এনেই আপোনালোকৰ যেতিয়া গড় বনাই আপোনালোকে কিমান ডাঙৰলেকে বনাইছে গড়টো মানে? সৰুৰ পৰা সৰু গঁড়ো বনাই নে একেবাৰে দিনকে একেবাৰে ক্ষুদ্ৰ অকণ অকণ বনাই যায়।
অ, দুফুট, তিনি ফুট ওখ মানে এনেকুৱা ডাঙৰ বনাইছো আৰু।
হয় নেকি?
হয়।
হয়, হয় সেইটো ঠিকেই আছে তেনেহলে বাৰু, কিন্তু আপোনালোকৰ এনেই আপোনালোকৰ সেই সেইটো ফালৰ পৰা আপোনালোকৰ ইনকামটো কিমান কেনেকুৱা হয়? আৰু গঁড়বিলাকৰ মানে মূৰ্তি বেলাগৰ কৰিলো কেনেকুৱা মানে আপোনাৰ প্ৰাইচ অলপ ক'ব নেকি মোক?
প্ৰাইজ বোৰ পঁচিছ, ত্ৰিছ হোজাৰ এনেকুৱা হয় দাম মানে। যিমানটো চাই আৰু চাইজটো চাই।
বাজুত অ কি বনায় মানুহে সকলোত কিছুমান ক্ষেত্ৰত বেছি কষ্ট হয়।
উ উম
সেইবোৰ চাই পেলাইহে বনাব পাৰি। আৰু আপোনাক মানে কি কি লাগেনো?
মোক আচলতে লাগিছিলে তোমাক মোৰ এনেকোৱা মূৰ্তি মূৰ্তি কেইটামান লাগিছিলে নতুন নতুন ধৰণৰ।
হয়।
আপোনাৰ গড়টো দিব কাৰণ এইটো লাগিবই ঘৰত থ'বলৈ। আৰু আপোনালোকৰ ছয়জনীয়া ডাইনিং টেবুল এখন দিব।
হয়।
আৰু আপোনাৰ বিচনা এতিয়া কিমান ফুটিয়া কিমানজনীয়া বনা বনোৱা? অক হাইছ
আমাৰ চাৰিজনীয়া তিনিজনী আপোনালোকে যেনেকৈ বিচাৰে
মোক চাৰিজনীয়ে লাগিছিল মানে সেইকাৰনে কৈছো
অ চাৰিজন চাৰিজনীয়া খন ছফুট বা সাত ফুট হয়
দামটো কিমান-মান হ'ব?
সেইখনত আমি আশী নব্বৈ হোজাৰ লয় কিন্তু আপোনালোকে কোনটো ডিজাইন দিয়ে সেইখিনি চাই আমাৰ কম বেছ কৰিব পাৰিম।
অ তোমাৰ মানে মোৰ তোমাৰ যোনটো কৰা বক্স হয় প্ৰথমতে যে মোৰ মূৰ সিটানাৰ ওচৰত যে বক্সটো থাকিব যে সেই বক্সটো যে ধুই ধুনিয়া মানে তুমি ফুলৰ অলপ অলপ মানে হেৰি কৰিবা। সৌন্দৰ্য ফুলৰখন যদি অলপ ধুনীয়া কৰিবা। আৰু তোমাৰ বিচিনাখন অলপ মানে ভালেই বনাব মজুত বনাবা আৰু। সেনেকা সেনেকা লাগে, বক্স পালেঙে
আৰু হেৰি ডাইনিংখন লাগিব ন
ডাইনিঙখন লাগিব হয় ডাইনিঙখনৰ তলৰখিনি গোটেইখিনি খুটা চুটা এটা কাঠ দিব আৰু ওপৰতো মোক কি ক্লাছ লাগিব
উম এনেই কেইটাক মানে কেইজনীয়া লাগিব
এনেই আপোনাৰ কোনখনৰ কথা হ'ল ডাইনিঙখনৰ কথা
ডাইনিংখনৰ
ছয়জনীয়া বুলি আপোনাক কৈছিলো মই
ছজনীয়া বুলি ঠিক আছে মানে চকী কেইখন কাষ কাঠৰে লাগিব
কাঠৰে লাগিব কাঠৰে লাগিব
অ
আৰু আপোনালোকৰ হেৰি আছে নেকি এনেকা এনেই আপোনালোকৰ আৰু কি কি বস্তু বনে কাঠৰ বাহিৰে কি কি বস্তু বনোৱা হয় আপোনালোকৰ লোহাৰৰ কিছুমান আপোনাৰ আপোনাৰ হেৰি কৰা হয় নহয় সেইবিলাক বনোৱা হয় নেকি আপোনাৰ তাত
আমাৰ ইয়াত লোহাৰৰ বেলেগ হেৰি গিল চিল বোৰ বনোৱা হয় বাৰু
অ বিছনা বনাই নেকি লোহাৰৰ
বিচনা অ লোহাৰ পায় আমাৰ ঘৰতে চব দিছে গোটেইখিনি বস্তু আমাৰ দোকানতে পোৱা হয় আপোনাক কি বিয়াৰ কাৰণে লাগে নেকি
হয় বিয়াৰ কাৰণে লাগে মোৰ মানে মই ঘৰৰ বনাই আছো ঘৰৰ কাৰণেও লাগে
হয় এইখিনি আমাক
আপুনি এতিয়া লোহাৰ সতে এনে কি বস্তু বনোৱা হয় কওকচোন অলপ
লোহাৰৰ আজিকালি বিচনা হয়
উম
তাৰ পাছত কিছুমানে হেৰি বনাই এইটো কি ডাইনিং এখনো বনাই লোহাৰৰ চকী তকী খিনি লোহাৰৰ থাকে লোহাৰৰ নহয় আচলতে ষ্টীলৰ থাকে চকী কেইখন
হয় হয়
কেনেকে
আৰু
আৰু কিছুমানে চেণ্টাৰ টেবুলখন বনাই ওপৰত গিলাচ এখন দি
হয় হয়
আৰু গ্ৰীল চিলবোৰ বনোৱা হয় সেইখিনি আমাৰ বেলেগ দোকান আৰু
উম উম এ গোটেইখিনি বস্তু সেনেকে বনোৱা হয় আৰু ন
হয়
ঠিকে আছে দে ধৰক ভালেই আপোনাৰ কথা বতৰা শুনি পেলাই ভাল লাগিলে বাও এনেই আপুনি গোটেইখিনি উ উম চব বনোৱা হয় ন?
হয় গড়দেছ চকেজখিনি আপোনালোকে নিব পাৰিব সেইখিনি টিঙৰো পাব আৰু প্লাইবৰ্ডৰো পাব
অ এনে আপোনালোকৰ আৰু আৰু কি কি মানে হেৰি কৰা হয় দামবিলাক কেনেকোৱা এইবিলাকৰ
অ গড়দেজ গড়দেজবোৰ তিনিখলপীয়া হ'লে সেইবোৰ পোন্ধৰ হাজাৰ বিছ হাজাৰ এনেকোৱা হয়
পোন্ধৰ হাজাৰ বিছ হাজাৰ
আৰু দুখলপীয়া বোৰ সাত আঠ হাজাৰ এনেকোৱা হয়
অ দামটো ইমান আপোনালোকে মানে এটা মধ্যমীয়া শ্ৰেণীৰ কাৰণে ভাল এটা দামেই ৰাখিছে বাও
হয় আৰু আপোনালোকে গোটেইখিনি বস্তু যদি কিনিম বুলি ভাবে তেতিয়া অলপ কমত পাব আৰু
অ কিবা আপোনালোকৰ মানে বিনামূলীয়াকৈ দিয়া হয়নে সেইখিনি বস্তু বিনামূল্যত।
অ কি আপোনালোকে ইমাখিনি কিনিলে আমি ধৰ হেৰিটো কমাই দিব পাৰো আৰু পইচাটো কিন্তু সেনেকে দিয়া নহয় ফ্ৰী হিচাপে দিয়া নহয় আৰু
নহয় ন
হয়
অ ঠিকে আছে তেনেহলে আৰু পিছে আপোনালোকৰ হেৰি কে নাই কাৰণে আপোনালোকৰ যোনবিলাক যে কৰ্মচাৰীবিলাক সেইবিলাক কামত কেনেকোৱা অলপ?
কৰ্মচাৰী কৰ্মচাৰী বাৰু ভালেই বাৰু কাৰণ আমি নাথাকো এই দোকানত কৰ্মচাৰী খিনিয়ে গোটেইখিনি কাম চলাই নিয়ে
হয় হয়
হয় আৰু তেখেতসকল আ মানে বিশেষ গ্ৰাহকৰ লগতো বহুত ভাল কথা বতৰা আমি সেইকাৰণে ধৰ মানে নিশ্চিন্ত মতে থাকিব পাৰিছো আমি নাযাও দোকানত
অ মানে ভাল কৰ্মচাৰী ন?
হয়
ঠিকে আছে ভালেই হ'ব লাগে কৰ্মচাৰী বাৰু পিছে আপোনালোকৰ হেৰি কেনেকোৱা এনেই আপোনালোকৰ এ দিনটোত আপোনালোকৰ কিমান মান টকা উপাৰ্জন হয় অলপ কওকচোন?
আমাৰ দিনটো আমি যদি কাঠ চাট ফলাও সেইখিনিত আমাৰ দহ পোন্ধৰ হাজাৰ মান হয়। কিন্তু আমাৰ দোকানত বেছি হয় আৰু দোকানৰ হেৰিটো বেলেগ আমাৰ
দোকানো আছে ন আপোনালোকৰ
হয় হয় মানে কাঠবোৰ নি পেলাই যত আমি বনাওঁ বিচনা চিচনা
উম উম
তাত ধৰ বেছি হয় আৰু কেতিয়াবা এক লাখ ডেৰ লাখো হৈ যায়। কেতিয়াবা বেছিও হয় কেতিয়াবা নাথাকেও সেনেকুৱা আৰু।
অ আপোনালোকৰ মানে আপোনালোকে এনেই হেৰি আপোনালোকৰ যোনবিলাক আহে গ্ৰাহকক আপোনোলোকে ভাৱ গোটেইখিনি সুবিধাই মানে বিচাৰি দিয়া হয় নে মানে বস্তুখিনি গোটেইখিনি পোৱাকৈ চেষ্টা কৰি দিয়া হয়নে নে আপোনালোকে ইমান মানে হেৰি নকৰে অলপ কওকচোন?
অ আমি নিজেই চেষ্টা কৰি দিওঁ যি সেইসকল মানুহে যিখিনি বস্তু বিচাৰে যিহেতু আমাৰ টিঙৰ টিঙৰ দোকানো আছে মানে গৰ্দেশ, চৌকেজ বনাব পৰা।
হয় হয়
আৰু যদি কোনোবাই প্লাই বিচাৰে প্লাইও বনাব পাৰে আৰু বিছ বিছনা চিছনা আমি বনাই হে দিওঁ, আৰু কিছুমানে ঘৰৰ কাৰণে কাঠ বিচাৰি আহিলেও আমি তাৰ পৰাও কেতিয়াবা দি দিওঁ
অ, ঠিকে আছে পিছে আপোনাক অ হেৰি কেনেকোৱা কম হৈছে কিমান মান জানা কিমানজন মান মানুহ আছে
আমাৰ কাঠ কটাত কামত চাৰি পাঁচজনমান আছে
উম উম
আৰু আমাৰ দোকানত আছে দছ বাৰজনমান
এনেই আপোনালোকৰ কাঠ কিহৰ দি কাটে এনে মেচিন দি কাটেনে নে হাতৰ এনেকুৱা কৰত হেৰি দি কাটে?
আজিকালি মেচিনেই কাটি আনে কিন্তু আমাৰ ইয়াত গাঁৱত তে এনেকুৱা কৰৰ্ট চৰৰ্ট ব্যৱহাৰ কৰে সেইটো দি কৰিলে মানে বেছি মিহি হয়।
উম উম ত হয় আও
হয়
পিছে আপোনা পৰা মানে হেৰিটো কে ৰাখিছোঁ ন তেতিয়াহ'লে